ভাল ভাল তোৰ।
ভালে ভালে। ইমান দিন খবৰ খাতি নাই
তাকে এ পৰীক্ষা চলি আছে
অ পৰীক্ষা আমাও চলি আছে বাও
অ কি আছিলে আজি?
আজি আমাৰ ইংৰাজী আছিলে।
অ আমাৰ গনিত।
উম অ
কেনকা হ'ল?
আজি ইংৰাজী ভালে হ'ল।
তহঁত কি কি পঢ়ালে?
কিহত
ইংৰাজী আক।
ইংৰাজীয়ে আমাৰ বেছি নহয় দুখন কিতাপ নহয় চাৰিটামান চেপ্তাৰহে গৈছে।
অ আমাৰ দুটা গৈছে আমাৰ দুটা গৈছেহে দুটাই আহিব। অমাৰো আহিব
অ অ আমাক আমাৰ বু এবাৰ বাৰু গ্ৰামাৰ নাই।
উম
সেই হে ব্লক সকলে পাঠ্য পাঠ্যক্ৰমৰ এই মূল চেপ্তাৰ কেইটা আহে
অ কেটাইখে এদাই হ'ব
নামা ঊনত্ৰিশ তাৰিখে
উম তাৱা সাতাইশ
অ অ।
অবি অভি। ত ত অভি ভুগিছিলে নি।
অভিজ্ঞাৰে অথনিহে গৈছিলে।
অ হেৰি হ'ল এ পৰীক্ষা এটা হওঁতে গৰম বন্ধ না।
অ।
ব্ৰ্মতত চেচা যোম শুবলৈ গো ভবা লাগে।
অ অ পাৰি।
ত পাইলি ন নাই।
পাৰিম পাৰিম।
উ পইচা পাতি কথা কৈছিলো অভিজ্ঞানক।
অ অকমান হেৰিকে লব লাগিব তেতিয়া গোটেইখিনি। গৈ ভাল লাগিব।
উম। সেইেইছ ম। মোৰ ঘৰ ওচৰতে অভিজ্ঞানৰ ওচৰতে পা পাতি আহিব অকনমান।
অ। মোৰ মোৰো ওচৰতে হয়।
উম দনিবল ভাৰ্বক তল মই অভিজ্ঞান ৰোমা প্ৰদীপ। আমি মানে টুতেল এঘাৰটা হলো মুঠতে এঘাৰটা।
অ চেচা পৰাা আমি দুপাঙো দুপাংঙো যাব। পাৰিম
উ তাৰ পাছত আম হোটেলতে খাম।
অ হোটেলৰ ওচৰত ধুনীয়া এখন আছে প্ৰতীক চা বুলি মোৰ চিনাকি মানুহৰ জন।
উম।
মই তেওঁক আগতীয়াকৈ কৈ থম এনেকুৱা আমি এদিন যাম আপুনি ভাতটো বনাব ধুনীয়াকে।
অ তই তেতিয়া মাছ কথাটো সোধি ছবি তাইক।
অ মই পাতি থম আৰু। কমতে হ'ব মাংস ভাত।
অহ। গাড়ীত যাব গাড়ীত যাব নালাগে সেই স্কুটি লৈ যাবানি।
অ অ হলেই হ'ল। বাকী সেই পইচাটো কিমান মান কে নিলে ভাল হ'ব। ক।
এইটো এতিয়া চা এ হাত চাত খাওঁতেনে এতিয়া নিৰামিষ টো নাখাওঁ মাংসে খাম। এতিয়া এপ্লেটো ফুল প্লেট ললেও তই এশ। লগব আছিলে ফুল প্লেট খাম।
অ অহ।
এতিয়া আমি ভাবি আছো এঘাৰটাামান হলে প্ৰতিটোৱে তিনিশ মানকে আনিম বুলি ভাবিছো।
অ তিনি চাৰিশ লৈ গ'লে হ'ল। আকৌ এই চচা চেচালে পাৰ্মিটত সোমাওঁতে পঞ্চাশ টকা লয়
মানে এতিয়ালৈকে পইচাটো মতা নাই চ চব মতে হ'ব লাগিব টো পইচাটো
অ বাকী কেইটাকো মই কৈ চাম সিমান কিনিব লাগিব চাগে চেচাটো এনেকে হেৰি লয় নহয় পঞ্চাশ টকা এটা সেইকেইটা কথা কৈ চাম বাকী মানুহ বেছি হ'লে ভালো লাগে গৈ দে
এতিয়া এখা এটা হৈছে আৰু কি খোৱা বোৱা গোটা
অ
ফোন কৰিবি তই সুধি চাবি
অ অ আৰু মোৰ ল লগৰ আছে বাৰু সুধি চাব পাৰিম
আৰু ছটা সাতটাত বিশটা মান হ'লে হৈ যায়
বিন আছে নহয়
অ তাকো কল এটা হে
ৰবিন জয়দ্বীপ এইবিলাক আছেই
ৰবিণ ক'ত পঢ়ে এতিয়া
এ ৰবিনে টাউনৰ স্কুল এখনতে পঢ়ে বুলি মই জানো আৱ বিদ্যয়ালয়‌ এখন
অঁ
ক'ত পঢ়ে মানে একেবাৰে ভালকে মও গম পোৱা নাই
আহ অ তাকে তাৰ লগত কথা পতাই নপতা হলো
এ বহুত দিন হ'ল সি আগৰ আমাৰ এই এই এতিয়ালৈকে আমাৰ বিদ্যালয়তে আছিলে
উম
এ তাৰ কেচটো খুলিলে এতিয়াও হাঁহি উঠে
উম ভাৰ্গব এতিয়া দনবকছত আছে
অ সেইটো মও গম পাওঁ অ
অ
এহা এ ৰবিনে যে ইছ বিদ্যালয়লে এ বে টমতম এ চিলেট আনিছিলে মনত আছে নাই
আছে আছে
হেদ মেডামে আহি যে বেগ চেক কৰে সেইটোৱে পাই
উম
হে
তই এতিয়া লখিমপুৰতে আছ নাই?
অ টাউনতে আছো।
ওলাই আহিবি আকৌ আজি আমি ওলাই আহিছিলো নহয় কি এক্সিডেণ্ট হৈছে
অঁ, মোক খবৰ এটা দিয়া হলে মই আহিব পাৰিলোহেঁতেন।
অ, অ ধুনীপলে মোক খবৰ দিছিলে।
আকৌ
তাৰপৰা সে মই আকৌ কাম এটাও আছিলে। সেইটো কামত গৈছি গলো। সেইকাৰণে নগলো। এ হ ইয়াত থাকিম দে, এনে কেতিয়াবাকে গলেই হ'ল।
উম।
মিলি-জুলি
তোৰ বিদ্যালয়খনৰ নামটো কি?
হা?
কি কোনখন বিদ্যালয় কথা কৈছ?
মই দেল্হী পাব্লিক স্কুল।
অঁ।
সেয়া অ টা এই টাউনৰ একদম ভালেই জেগাটো।
ধ্ৰুবজ্যোতি ক'ত গল?
ধ্ৰুবজ্যোতি মই জনাত এই গুৱাহাটীলৈ গল বুলি শুনিছিলো তাৰপৰা এতিয়া গুৱাহাটী কত লৈছে টো মানে ভালকে গম পোৱা নাই। কিন্তু হে নাই ভাৰ্গৱে কোৱা মতে সেই ইয়াত লৈছে বুলি কৈছে এয়াৰলাইনত।
অ জয়দীপেও ললে ন তাত?
অ পি ডাব্লিউ পোষ্ট লৈ আছে গোটেইকেইটাই।
উম।
সেইটো গম পাও, এইটো গম শুনিছিলো। বাকী তই ক'ত ললি? অ, অ ঠিকে আছে। কেনেকুৱা পঢ়া- শুনা কেনেকুৱা পাইছ?
ভালই আছে আৰু জেগাটো ভাল নে
অ কলক লগত কোনোবা আছে নে কি ৰুমত?
আছে, আছে। ৰগন এই দাদা এটা আছে।
অ, অ।
কেইদিনমান এটাৰ আগত আদিত্য।
উম, উম গম পাইছো। চিনি পাওঁ নহয় আকৌ, আমাৰ বিদ্যালয়তে পঢ়া নাছিল জানো?
উম এ টোৱে ক
অ শিক্ষক কিমান আছে অনুমানিক
আমাৰ আছে বিশ ত্ৰিশ জন আছে।
অ একেই আমাৰো ইমানে আছে।
আমাৰ ছাত্ৰ-ছাত্ৰী সোতৰ ওঠৰ টাতকে বেছি।
অ অ আমাৰটো সেই একেই। সিমান মানে আছে।
অ
তেয়া
উ এইকাৰণে ফোনটো কৰি ল, চেচালে যাবলেটো উলাই থাকি ফোন কৰি পাবি।
অ অ হ'ব কোনদিনা যাম বাওকে জু জুলাই মাজলে কৰিবি জুুলাই মাহ
গৰম বন্ধ কেতিয়া?
জুলাই এম এক আমাৰতো এক তাৰিখ। ওৱান পাওঁ দিব পাৰে কোৱা নাই। এতিয়ালেকে বৰ্তমান
উ উ আমাৰ এক তাৰিখ পৰা ত্ৰিছ তাৰিখলৈকে।
অ একেবাৰে আমাক ডাঠি কোৱা নাই মানে কেতিয়া পা দিব।
সেইটো কথা হৈছে।
তেতিয়াহলে তই কবি যেতিয়া দিয়ে তেতিয়া মানে সকল দুই তিনি তাৰিখে কৰি দিলে তহঁতৰ যদি গম পোৱাত দিগদাৰ হ'ব।
অ সেইটোৱে আমাৰ মই বাকী লগৰ খিনিক লগৰ কেইটাকো সুধি চাম কেতিয়ালে পায় তেহেঁতে, দেব চেব সতলৈ ফোন কৰিম। মিনমা
ক উম
তেহঁতকো সুধি চাম কেতিয়া পাৰিব।
অ
যেতিয়া পাই সেইদিনা আমি মিলালে হ'ল।
উম
সেইটো কথা।
লখিমপুৰ এতিয়া বিহু ফাংচন চাবলে আহিবি নাই।
কেতিয়ালে বা।
জানো চৌবিশ নে পঁচিশ তাৰিখে আছে সেই ভাগৰ জুলাই
অহ
অ এই জুবিন দা ভাগৰ এই আগতে যে জন্ম তা বেনটিটো আহিব
যন্ত্ৰবেন
উম চৌবিছ নে পঁচিছ ন
মই আহিলে মই আহিম জন্ত্ৰমণ আহিলে
অ অ যাম।
অ অ উম মই এতিয়া বৰ্তমানছো অ বৰ্তমান এতিয়া মই তেজপুৰতহে আছো একো নাই
হয়।
মই যাম। জুলাই পঁচিশ তাৰিখ ন।
ন লগ আছিল চাব লাগিব চৌবিশ নে পঁচিছ তে
অ অ মোক অ ফিক্সকে কবিচোন কোন তাৰিখে?
উম
এইটো কথা
ভাত খাই, মাৰ ভাল।
অ অ ঘৰলৈ গৈছ নাই
বন্ধতে যাম আও।
অ অ
গৰম বন্ধত ঘৰলে গৈ তাৰপাক ফি আছে উম হ।
ফেচাৰ্ছ পাতিলে
নাই আমি ইয়াত নাপাতে নাজানো
অ অ একো নোৱাই বাৰ কথা নাই
আ আম বা কে ডেখোলোং আও
অ অ আমাজ জুনৰ এক অ জুনৰ একত্ৰিছ তাৰিখে। ফেচাছ।
আহ,
একত্ৰিশ তাৰিখে পাতি এক তাৰিখৰ পৰা বন্ধ হৈ দিব।
কি কয়?
কেনেকুৱা খনে পাৰিছে, এইবাৰ?
অ
থেংক ইউ বাকী খোৱা বোৱা কৰিলি নে কিবা?
নাই নাই।
অ অ
অমন দাই অমন দাই খেলিবলৈ কৈছে ফিলডত
অঁ অঁ সদায় যায় নেকি!
উ কচিং কৰিছে।
অঁ অঁ। কিহ লৈছে বা
বেডমিন্টন।
অঁ অ'ল টাউনৰ সেইখনত ন গম পালো
উম।
সেইখনত। বহুত ভালকে শিকাই আকৌ।
আৰু
সেয়া হ'ব তেতিয়া
উম হুম হ'ব তই ঠিক কৰিবি আৰু বাকী আৰু কি আৰু কি কৰ ক
সুধিম বাৰু দেই
উ ম পাছত পইচা কাম কৰে
অঁ হ'ব দে শুভ ৰাত্ৰি।
উম শুভৰাত্ৰি।